অ উম মই পিতা বৰক হেল্ল' হেল্ল' শুনিছা
অ অ শুনিছো কি
অ মই আছো তুমি কি কৰিছা হেল্ল'
আছিলো অ শুনিছানে নাই মাতটো
শুনা শুনা পাইছো শুনা পাইছোঁ ভাত খাইছ ভাত খালা অ
অ অ ন প্ৰথমত বা নেটৱৰ্ক টো মানে কিবা কিবি হৈ যায় অ নাই নাই খোৱা নাই ভাত বনাই আছে চে উ তুমি খালা নাই
নাই খোৱা, খামহে।
কি বনাইছে আজি, তোমালোকৰ?
জি দেউতা ঘৰত নাই, সেইকাৰণে একো বিশেষ, মানে নাই এনেই কিবা দালি ভাত বনাইছে অ'।
অহ হা হা, চিম্পুল ভেজ।
চিম্পলকে।
কোৱাই চাগে। নিৰামিষে বনাইছে নেকি তেনেকুৱাই লাগিছে। এ মই কিবা কিতাপ এখন চাই আছিলো মানে। নে। উম, অলপ কিছুমান পঢ়ো আৰু বাহিৰা কিতাপ।
ঠিকে আছে। তাত বতৰ
ভালনে? ইয়াত বতৰ, মানে আজিতো আগবেলা একে ডাঙৰ বৰষুণ পৰিলে। এ বাৰিষা চিজন, হ'ব -ব‌ এই বাৰু। তাৰপিছতে, এতিয়া এতিয়া নাই কিন্ত
ইয়াত টো বৰষুণ দি আছে।
এতিয়া বৰষুণ পৰি আছে ছে তোমালোকৰ তাত? অ ইয়াত পৰা নাই, কিন্তু বতৰটো বেয়া মুঠতে, কিন্তু ৰাতি হলেও পৰিব আৰু তেনেকুৱা লাগিছে। কিন্তু বতৰটো ভাল লাগিছে, আজি অলপ গৰমটো কম।
কম কম, বেলেগ জেগাততো বহুত বৰষুণ। বহুত গৰম ফৰ্ৰটি ফাইভ ফৰ্টি থ্ৰী মান গৈছে।
অ অ। সঁচাকে ন, বহুত বেছি। অ, আমাৰ ইয়াত সেইটো কাৰণে ভালেই। বাকী খা খ খবৰ কেনেকুৱা? মাহঁতৰ গা ভাল?
মা ভালে, ভাল মানে অকণমান বেয়া, প্ৰেছাৰ উঠিছে। সেয়া। বাকি, হাই প্ৰেছাৰ। হাই প্ৰেছ
মেডিচিন খায় নে নাখায়?
খাই, সদায় নেখায় খালি। গাটো বেয়া লাগিলে খায়।
এ নকবা আৰু, প্ৰেচাৰতো আজিকালিনো মানুহৰ কি ন! চবৰে খালি এই চুগাৰ, প্ৰেচাৰ, কমন হৈ পৰিছে
কমন হৈ পৰিছে
উম দেউতাকো ফুৰিব গৈছে
দেউতা ফুৰিব গৈছে অ
উ
দি বনাইছে
ভাত চাগে নি আমিষি নেকি একো নাই গম পোৱা নাই নহয়
উম
এ এনেকেই হ'ব পাৰে চাগে
বাকী তোমাৰ গা ভাল
অ গা ঠিকে আছে দিয়া চৰ্দি কাহ হৈছিলে। তাৰপিছতে এতিয়া ভাল হৈছে যেনিবা। এইটোতো আৰু চিজনৰ বেমাৰ নে? চৰ্দিটো? এতিয়া তুমি এতিয়া পিছে কি কৰি আছা বা পঢ়া শুনা পঢ়া শুনাাতটো শেষ নে
পঢ়া শুনা শেষ হ'ল এতিয়া এনেই কলেজ এখনতে কৰি আছোঁ।
ভাল কথা বহুত ভাল দিয়া ব্যস্ত হৈ আছা ন'?
অ ময়ো অ ময়ো আহ ভালেই লাগে মইয়ো তে আৰু পঢ়া পৰীক্ষাৰ কাৰণে প্ৰিপেৰে্ছন কৰি আছোঁ বেলেগ বেলেগ সেয়াই।
অ অ ঠিকে আছে আৰু ন আৰু এতিয়াই এইবিলাক ইটো সিটো কৰি নললে ন' তাৰপিছত তত আৰু এইটো এটা কথা উম মই এনেই আছো ৰবা।
এনেই মানে কি কৰি আছা?
এনে ময়ো সেই ইটো সিটো এ এম চা চাকৰি তাকৰি কাৰণেও এপ্লাই কৰি আছো তেনেকে আৰু এক্সামবোৰ দি আছো।
দি থাকা দি থাকা। পাই যাবা।
তাকে তাকে জানো কি হয় দি থাকোচোন ন' বয়স থকালৈকে নে কি কোৱা হু হু আৰু উম আজিকালি ভালো হৈছে দিয়া এইবিলাক মানে মেৰিটৰ ওপৰত পোৱা হৈছে ন' তেনেকুৱা হলে ভালেই লাগে।
দিছে আজিকালি বহুত আগৰ দুৰ্নীতি বিলাক কমিছে।
কমিছে কমিছে। কমিছে।
মেৰিটটো থাকিলে পাই যোৱা যায় আৰু এনেই নাযায় উম।
আৰু কিবা অহা ৰবিবাৰলৈ কিবা এটা এক্সম আছে মই সেইটো নিদিয়ু পিছে। লগৰ এজনী অথনি কৰোতেই কৈছে। কিবা হাই কোৰ্টৰ হয় সেইটো অ হাই কোৰ্টৰ কিবা তেনে পোষ্ট এটা পোষ্ট খুব কম। কেনণ্ডিডেট বেছি তথাপিতো জোনবিলাক অ মে তিয়াজ খিনিয়ে পাব জাৰ ভাল হয় ন
হ হা
এই তোমালোকৰ যে ধঢেৰ ফুল ৰুইছিলে ন তোমাৰ মায়ে এতিয়া আছে নে ফুলবিলাক
আছে এতিয়া আছে আছে ধঢেৰ ৰু হৈছে আমাৰ অ মায়ে সেইবোৰ কৰি থাকে অলপ চলপকে
ভালে কৰে আৰু ফুল বিলাক আপডাল কৰি মানে ম ভালো লাগে মনটো ন
উম অ কৰা মানুহে এইবোৰ খুব ভাল পায়
খুব ভাল পায়াই খুব ভাল পায় অ নহয় এনেও ভাল লাগে পৰিৱেশটোও ভালকে তুমি চাবা চোন হয় ন হয়
চিজনৰ ফুলবোৰ মানে কিবা দা হ'লেও ছিজনৰ ফুল ফুলেই
ভাল লাগে আৰু চিজন ফ্লাৱাৰলাক বেছি ভাল লাগে যদিও ছিজনতহে মানে
হা বহাগত কপৌ যেনেকে
তোমালোকৰ কপৌ ফুলো আছেতো ন
চ আছে দুইজ দু দুজোপাই হ'ল এতিয়া বিহুত একে চবেই কপৌফুল নিছে নি্চ
অৰিজিনেলটো নাপাই কতে হেৰিয়ে বিচাৰে এইটো কি প্লাষ্টষ্টিকে ব্যৱহাৰ কৰে ন কিন্তু আৰু অৰিজিনেলটো কলে আৰু ভাল দিয়াচোন হ আৰু তোমাৰ মায়ে বৰ ধুনীয়া লগাই যে ফুল চুল বিলাক
হম হ
বিশেষ কে
ৰাভ আছে যে অ সেইটো
এ মই পিছে হেৰি কৰো যদি ইমানো নাই মানে কৰা তোমালোকৰ নিচিনা নাই আৰু ধৰা
অহ হৈ যাবগে তেনেকে তাত তাকে কৰোতে কৰোতে সম অ অ সেইটোৱে ধৰা ফ্ৰীতে ঘৰত ধৰা থাকিলে কৰি থাকিব পাৰি
উম উম তেনেকুৱা কিছুমানে দেখো নয় ই ইমান ধুনীয়া ফুলনি বনাই যে মোবাইলতটো দেখা পাও ন
উম কিছুমানে ঘৰতে নাৰ্চাৰী খুলি লয়
অ কিছুমানে আজিকালিতো বহুত হৈছে ন আৰু এটা ক কথাও কিন্তু স্বাৱলম্বীও হ'ব পৰা যায় তেনেকে তুমি চাবাচোন
লাভ হয় ন
হয় লাভ হয় আকৌ আমাৰ ওচৰতে আছে মানুহ এগৰাকী তেখেতে শিক্ষকতাও কৰে। স্কুলত গভমেণ্ট স্কুলেই তাৰপিছত তেখেতৰ হাজবেণ্ডেও কৰে কিন্তু নাৰ্চাৰী খুলি লৈছে বহুত প্ৰফিট হয় চাগে ক্ৰমান্বয়ে মানে ডাঙৰ কৰি আনিছে ন উ তাতে গম পাইছো আৰু যে তেওঁলোকৰ প্ৰফিট হয় অ হয়ো আৰু এইবিলাক কাম আমি এনেই থাকি কিয় নালাগে ন কিবা এটা ব্যস্ত হৈ থকাটো ভাল কথা।
ইয়াতো ককাই টিচাৰ কৰিছিলে তেওঁ ৰিটায়াৰ হল নেকি এতিয়া ঘৰতে পুৰা নাৰ্চাৰী বনাই লৈছিল
অহ হ হ উম মই এ মই কোৱা গৰাকীও হেৰি মানে টিচাৰে
অ সেইটো সেইকাণে ৰিলেট কৰিব পাৰিছোঁ।
অ স্কুলত কৰা গিৰিকেও জানো কোন ডিপাৰ্টমেন্টত কৰে
উম
ভাল লাগে ন আৰু একদম ৰাস্তা কাষতে হয় ন গাড়ী বিলাক ৰাখি ৰাখি ৰৈ লৈ বহুত
খালি এতিয়া বস্তুটো বহুত কমন হৈ গৈছেগে। গতিকে অকণমান ইউনিক হ'লে ধৰা কাষ্টমাৰ আহিব।
অ চব বস্তুৱয়ে অলপ ইউনিক হলে
অ নহ'বা বস্তুবোৰ কমন হৈ গ'লেগে সেই একেটা বস্তুৱয়ে হৈ যায়গে আৰু।
উম উম উম সেইটো হয় সেইটো হয়। তোমাৰ ৰাতি কেইটাত শুৱা তোমালোকে?
মই পঢ়োতে কৰোতে অকমান দেৰি হৈ যায়গৈ। কিন্তু কেতিয়াবা গা এতিয়াতো গায়ে বেয়া একেইদিন পঢ়িব পৰা নাই, কালি তাতে মই আমচৰিলৈ গ'লোঁ। ইমান ভাগৰ লাগিলে আহি শুই গলোঁ আৰু।
গৰু লাগে ন?
গোটেই গা বিষ হৈ গ'ল তাত উঠোতে নামোতে। একো বিশেষ নাছিলে আৰু হ'লেও ওপৰলৈ উঠা নমা।
ভালো লাগে ন অলপ পাহাৰীয়া হয়।
উম কিন্তু এইটো আচলতে আমি চইজ বা ৱেডাৰ নহয় বাৰু
অ এই ৱেডাৰটো হয় কিন্তু হয়, এইটো ৱেডাৰ সেইটো নহয় কিন্তু। অলপ মানে খৰাং খৰাং দিনত যাব লাগে আৰু আচলতে। হলেওঁ ভাল লাগে কিবা এটা
অ পিকনিক খালে খোৱাৰ নিচিনা নিচিনা বনাই কৰি কাৰিকৰে বনাই কৰি খালোঁগৈ।
অঁ অঁ খোৱা বোৱা কৰি ন ভাল লাগে তেনেকুৱাত। উম আৰু মনটোও এটা হেৰি লাগে, ধৰা
সেই কামৰ মাজত বহুত উৎপাত কৰিছে, টিচাৰ খিনিয়ে বা নাচিছে কৰিছে আহোতে। তে
তুমি নাচিছা নাই?
উম নাই নচা নাচিছিলো সৰুতে। এতিয়া নাই বাৰু
এ তুমি জানা দিয়া মই তুমি নাচিব জানা বুলিয়ে জানো তুমি গান গোৱা নে বাৰু
গান গাব নাজানো মই ছবিহে আঁকিব জানো অলপ চলপ
অ অ তুমি ধুনীয়া ছবি আঁকা মই কিন্তু নাজানো ছবি আঁকি
তুমি গান গোৱা নহয় ধুনীয়া
ই একেবাৰে মোৰহে যিডাল মাত মই গান গালে আৰু
নে গোৱা তুমি মই শুনিছো
মই নেগাও আমাৰ ভন্টি এজনী আছে, ৰিলেশ্যনৰ তাই গাই গান। তাই ধুনীয়া গান গায় অ', ঠিক আছে দিয়া। ঠিক আছে দিয়া হ'ব ন উম।
হ'ব হ'ব।